আছো তুমি।
অঁ পাইছোঁ দিয়া।
বাকী ভাল নে তোমাৰ।
হয় উ মই ভালে আছো দিয়া। তোমাৰ ভাল
আছো আছো ভালেই।
অ মই মানে এতিয়া অকমান খোজ কাঢ়ি আছিলো বাহিৰতে- এ মানে বহুত গৰম পৰিছেতো। তেনে ভাবিলো অলপমান খোজে আৰু- শৰীৰৰ মানে অলপমান অ মানে যত্ন লোৱা হব খোজ কঢ়াতটো যে
ঠিকে ঠিকে ঠিকে একে একেবাৰে সঁচা কথা দেই ঠিকে বাৰু তাকে ভাবিছিলো মইও মানে এনে অলপ বহি আছিলো। তাকে বোলো আজি ভাবিছিলো তোমাৰ এই আমাৰ মানসিক স্বাস্থ্যৰ ওপৰত অলপ কথা পাতো নেকি?
উম ভাল বিষয় এটা তুমি ভাবি লৈছা বৰ্তমান সমাজত মানে বৰ্তমান সময়ত মানসিক স্বাস্থ্যৰ ওপৰত মানে এক- মানে গুৰুত্বপূৰ্ণ বিষয় কাৰণ মই ভাবো মানে আজিকালি প্ৰায়বোৰ মান মানুহৰে কম বেছি পৰিমানে কিছু নহয় কিছু মানে। চিন্তা ভাৱনা প্ৰায় মানে যিটো মানে মানসিক চাপত ভোগা দেখা যায়। গতিকে ইয়াৰ বিষয়ে আলোচনা কৰিব পাৰি দিয়া কোৱাচোন বাৰু।
তাকে মানে যিহেতু ধৰা মানসিক আহ স্বাস্থ্যটো আমাৰ ধৰা সকলোৰে জীৱনৰ এটা গুৰুত্ব। গুৰুত্বপূৰ্ণ মানে বিষয় হয় দিয়াচোন যেনেকে ধৰা আমাৰ। শৰীৰটো ভালে থাকে ভালে ৰখাৰ লগতে আমাৰ মানে দায়িত্ব যে আমি আমাৰ মানসিক স্বাস্থ্যটো ভালদৰে ৰাখোঁ। যদি ধৰা আমাৰ মানে কি এ মানসিক স্বাস্থ্য ভালে থাকে তেতিয়াহে ধৰা আমাৰ শৰীৰটো ভাল ভালে থাকিব। যদি ধৰা আমাৰ শৰীৰ টো‌ আমি অ মানে শাৰীৰিক স্বাস্থ্যয়টো আমি যত্ন লওঁ আৰু মানসিক স্বাস্থ্যয়টো যদি একেবাৰে গুৰুত্ব নিদিওঁ তেতিয়া চাবাচোন মানুহজনে একেবাৰে বেমাৰী হয়। কাৰণ চাবাচোন যেতিয়া আমাৰ মগজুটো কাৰণ মগজু হয়। মানে মগজুৰ জৰিয়তে হে ধৰা আমাৰ গোটেই এ শৰীৰটো চলাচল কৰি থাকে বা শৰীৰটো নিয়ন্ত্ৰণ হৈ থাকে ন ত মগজুটো। মানে মগজুত যদি ভাগৰি পৰে তেনেহ'লে যিটো সেইটোতো ধৰা শৰীৰৰ ওপৰতো প্ৰভাৱ পৰিবই দিয়াচোন নহয় নে?
নিশ্চয় নিশ্চয় বহুত মানে বেয়া ধৰণে প্ৰভাৱ পৰিব তাকে মই দেখিছোঁ এজন মানে আমাৰ ওচ ওচৰৰে মানুহ এজন মানে তেখেতৰ মানে উ মানসিক চাপত বৰ্তমান ভুগি আছে। বুলি মই মানে অকমান অনু অনু অনুমান কৰিছোঁ কাৰণ কিয় মানে তেখে মানে স্বাস্থ্যটো একেবাৰে মানে বেয়া হৈ গৈছে দিনক দিনে তেখেতে বাৰু বহুত চিন্তা চিন্তা চৰ্চা এনেকে মানে তেখেতৰ মানে পৰিয়ালৰ কোনোবা ঢুকাইছিলো। হয়তো তাৰ বাবেও এনেকুৱা হ'ব পাৰে এনেকুৱা ধৰণৰ আৰু।
হয় হয়। নাই হয় কেতিয়াবা ধৰা মানে বহুত বেছি ধৰা তোমাৰ কামৰ টেন মানে চিন্তা কৰিলে বা তোমাৰ পৰিয়ালৰ চিন্তা। বা অহা ধৰা জীৱনত বা কি কৰিব কি নকৰিব তেনে ধৰণত ধৰা চিন্তা ভাৱনাৰ ফলত মানে আৰু ঘৰুৱা যথেষ্ট চিন্তা ভাৱনাৰ ফলত ধৰা মানুহে মান মানুহৰ মানে মগজুটো ভাগৰি পৰে। বা হ'ল বুলিনো কিমান চিন্তা কৰিব কোৱাচোন কিমান খিনি ধৰা কে মানে চিন্তা ভাৱনা মূৰত লৈ বহি থাকিব বা এ বিভিন্ন বিভিন্ন ধৰণৰ যিবিলাক ধৰা তোমাৰ আৰু বহুত ধৰণৰ এ এই মানসিক চাপ বাৰু চাপত মানে ভু ভুগিও থাকে দিয়াচোন তেওঁলোকে মানে যেতিয়া তোমাৰ। এম কি বুলি কয় নিজৰ ধৰা কামৰ লগত উম। জড়িত আৰু এ কিছুমান তেওঁলোকৰ মানসিক চাপ হৈ যায় বা বেছি চাপ অত্যধিক চাপ হ'লে তেওঁলোকৰ ধৰা বিভিন্ন ধৰণৰ মানসিক। আহ চিন্তা হৈ যায়। লগতে তোমাৰ পৰিয়ালৰ সমস্যা আৰ্থিক অসুবিধা লগতে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত তোমাৰ। পৰিয়ালৰ ভয় কি পৰীক্ষাৰ ভয় হওঁক বা তোমাৰ পৰীক্ষাত এ কি বুলি কয় উটি কৰিব নে নকৰে সেইবোৰ মানে চিন্তা কৰোঁতে কৰোঁতে তেওঁলোকৰো মানসিক চাপ হৈ দিয়াচোন যাৰ ফলত ধৰা তেওঁলোকৰ এ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ দেখা পোৱা যায় চাবাচোন তোমাৰ। এতিয়া তোমাৰ এ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ সময়ত দিনকেইটা চাবাচোন মানে বেলেগৰ নকওঁ দিয়াচোন মই নিজৰে কওঁ এ মানে আগৰ লৈকে সেইটো বাৰু ঠিকে থাকে চলিয়ে থাকে কিন্তু পৰীক্ষা সময় অহাৰ লগে লগে মানসিক ইমানে বৃদ্ধি হৈ যায় ন মোৰ মানে কি কৰোঁ কি নকৰোঁ। কোনো খিনি পঢ়ো কোন খিনি নপঢ়ো তেনেকুৱা লাগি যায় সেই সময়ত মানে ধৰা তোমাৰ। এ চিন্তাত মানে পৰীক্ষাৰ চিন্তাত মানে গোটেইবিলাক পঢ়োতে পঢ়োতে শেষেই হয় নাহে এনেকুৱা লাগি যেন ইমান খিনি পঢ়িব বাকী আছে। কি লিখিম কালি কি কৰিম কালি কি সময়ত কিবা কেনে কেনে ধৰণৰ প্ৰশ্ন আহিব সেই মানে সকলোবোৰ চিন্তা ভাবনা যি যে মগজু আহে ধৰা তেতিয়া পঢ়া ক্ষমতাটো কমি যাই দিয়াচোন নহয় নে?
উম উ একেবাৰে ঠিক কথা কৈছা। তুমি যিহেতু এই মানে পৰীক্ষাৰ দিয়া কথাটো কলা মানে এতিয়া বহুতো ছাত্ৰ-ছাত্ৰী এই আমাৰ বেছি দিনৰ কথা নহয়। এই আমাৰ আজি কেইদিনমানৰ দিনৰ কথা হয়তো তুমিও শুনিছা মানে এই নিট পৰীক্ষাৰ যিটো মানে প্ৰশ্নত কাকত ফাদিল হোৱাৰ যিটো ঘটনা সেই ঘটনাটোত মানে হৈ মানে তোমাৰ বহুতো ছাত্ৰ-ছাত্ৰী মাইট ইমান মানে মানসিক চাপ মানে এনেকুৱা পৰ্যায় পাইছেগৈ তেওঁলোকে মানে এনেকুৱা আত্মসননৰ নিচিনা পথ বাচি লৈছে, যিটোৱে একেবাৰে মানে ভাল কথা নহয় দিয়াচোন হয়নে নহয়?
হয় হয়।
পৰীক্ষাটো বাৰু সেইটো বেয়া লাগে দিয়াচোন কিন্তু মানে এনেকুৱা পৰ্যায়ত মানে যাব নালাগে মানসিক চাপত ভুগি যে এনেকুৱা ধৰণৰ সিদ্ধান্ত লয় কাৰণ আমাৰ জীৱনটো আমাৰ অতি মূল্যৱান আমি এই মানৱ জীৱনটো আমি এবাৰে পাইছো গতিকে মানে এনে কুৱা ধৰণৰ মানসিক চাপত ভুগি মানুহবোৰে এনেকুৱা ধৰণৰ সিদ্ধান্ত লোৱাটো মানে মই মানে একেবাৰে মানে এইটো একমত নহয়। তুমি কি কোৱা এই বিষয়ে?
মই তোমাৰ কথাৰ লগত একেবাৰে একমতে তুমি ঠিকে কৈছা কিছুমান ছাত্ৰ-ছাত্ৰ ত্ৰীৰ পৰীক্ষাৰ ফলাফলৰ বাবে বা পৰিয়ালৰ আহ নিন্দাৰ বাবে সমা জৰ নিন্দাৰ বাবে তেওঁলোকে মানে যথেষ্টখিনি মানসিক চাপত ভুগিবলগীয়া হয়। ঠিক আছে মানসিক চাপত ভোগাৰ ফলত তেওঁলোকে কিছুমান ধৰা তেনে ধৰণৰ মানে সমস্যাত ভোগাৰ কাৰণে তেনে ধৰণৰ পথ তেওঁলোকে বিচাৰি লয় আৰু চাবাচো টা কথা কিন্তু মই ভাবো যে তেওঁলোকে এই পথটো বিচাৰি ল'ব আ নালাগিলে হয় যদ দি ধৰা তেওঁলোকে এ তেনেধৰণৰ কথা কিছুমান নিজৰ একেবাৰে ভাল বন্ধুবান্ধৱী হওক বা সম্পৰ্কৰ লগত এ তেওঁলোকে মানে ভাগ বত তৰা কৰিব পাৰিলে হয়, সোন মানেয়ব
আৰু এটা কথা মই এইখিনিতে ক'ব বিচাৰিছো মানে শুনি আছানে তুমি? অ হয় হয়। মানে এই এতিয়া আমাৰ পৰিয়াল বৰ্গ বা ওচৰ চুবুৰীয়া লোকসকলেও মানে তেওঁলোকক এনেকে মানে ধৰা পৰীক্ষাৰ ফলাফল বেয়া হ'ল বুলি বা কৃতকাৰ্য হ'ব নোৱাৰিল বুলি মানে মানে বিচৰাৰ ধৰণে ফলাফল পাব নোৱাৰিল বুলি যাতে এনেকে মানে কথাবোৰ শুনাব নালাগে। বা তেওঁলোকক বেছি মানে এ প্ৰা মানে প্ৰেচাৰ দিব নালাগে তেওঁলোকৰ যাতে মানে এনেকুৱা ধৰণৰ মানসিক চাপত ভুগি মানে এনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ব লগা হয়। গতিকে মই ভাবো পৰিয়ালবৰ্গও মানে অকণমান এইবোৰত তেওঁলোক মানে ছাত্ৰ-ছাত্ৰীৰ প্ৰতি মানে অকণমান মানে গুৰুত্ব দিব লাগে যাতে তেওঁলোকে মানে তেওঁলোকৰ বিশেষ কৈ মই ভাবো মানসিক স্বাস্থ্য টো বুজ ল'ব লাগে, যিমান পাৰি যিহেতু মাক দেউতাক বা পৰিয়ালবৰ্গই বেছি উচ্চ মানে গতিকে তেওঁলোকৰনো মন টো কেনেকুৱা হৈ আছে, কি চিন্তা কৰিছে। কিহৰ কাৰণে মন মাৰি আছে এইবিলাকৰ প্ৰতি গুৰুত্ব দিলে। মই ভাবো মানে এই মানসিক চাপৰ পৰা হোৱা যিবো
হয়, হয়, একেবাৰে সঁচা কথা দেই, তুমি যিখিনি কথা ক'লা, মই তোমাৰ কথাৰ লগত একমত আৰু। আৰু মানে তাতে ধৰা, তোমাৰ দায়িত্বতো তোমাৰ অকল মানে ধৰা, পৰিয়ালৰ মানুহৰে নহয় দিয়াচোন।
সকলোৱে মিলি পিনে সেই কামটো আহ কৰিব লাগিব, তেতিয়াহে ধৰা তোমাৰ ছাত্ৰ-ছাত্ৰীসকলে মানে উম, ছাত, ছাত্ৰ -ছাত্ৰীসকলৰ মনত মানে এটা উৎসাহ বা উদ্বেগ আহ মানে জন্মিব যে তেওঁওলোকে মানে কামটো কৰিব পাৰে, কিয় নোৱাৰিব, এ, এবাৰ বিফল হ'ল বুলি মানে কি প্ৰত্যেকবাৰে বিফল হ'ব, সেইটোতো মানে ধৰা একো কথা নহয়। হয় তো প্ৰথমবাৰ তেওঁলোকে সফল হ'ব নহ'বও পাৰে, কিন্তু বাৰে-বাৰে মানে ধৰা, চেষ্টা কৰি যাই থাকিলে, হয়তো তেওঁলোকে এবাৰ নহয়, এবাৰ সফল হ'বই দিয়াচোন। আৰু তাৰ লগতে তোমাৰ অ, মানসিক স্বাস্থ্যৰ কাৰণে মই ভাবো যে, তোমাৰ আমি উম, ধৰা নিয়মীয়া ভাৱে ব্যায়াম কৰা হওঁক, যোগা কৰা হওঁক আৰু লগতে ভাল আহ, স্বাস্থ্যকৰ খাদ্যও ধৰা আমি খাব লাগে দিয়াচোন, আৰু তেতিয়াহে ধৰা আমাৰ মান সিক স্বাস্থ্য ভালে থাকিব। আৰু ধৰা আমি যদি আমাৰ যদি টোপনিটো পুৰা নহয়, তেতিয়াও আমাৰ মানে মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। বেছিভাগ চাবাচোন আজি মানুহবোৰে দেখা পাই থাকো যে, এ তোমাৰ ৰাতি শুবলৈ গৈ পিনে তেওঁলোকে মোবাইল ফোনটো চলাই-চলাই ৰাতি-ৰাতি মানে দুটা তিনিটা বজাই দিয়ে। আৰু তেতিয়া ৰাতিপুৱা সোনকালে উঠাৰ ফলত ধৰা, তেওঁলোকৰ টোপনিটো সম্পূৰ্ণ নহয়। যাৰ ফলত ধৰা, দিনটো তেওঁলোকৰ অহ, মানে ভাগৰুৱা-ভাগৰুৱা লাগি থাকে টোপনি-টোপনি লাগি থাকে, যাৰ ফলত ধৰা, তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত যথেষ্টখিনি প্ৰভাৱ পৰে।
উম, ঠিকেই। আৰু মানে সেই টোপনি সম্পূৰ্ণ-অসম্পূৰ্ণ নহ'লে মানে-মানে মানুহতো শিং-শিঙীয়া স্বভাৱৰ হৈ যায়, দিনটো মানে এলেহুৱা এলেহুৱা ভাৱ বিলাক আহে, গতিকে মানে আৰু সেইবিলাক গৈ থৈ শেষত তোমাৰ মানে মানসিক চাপত অ, নিচিনা মানে সমস্যা হয়।
হয়, হয়, একেবাৰে সচা কথা। তেওঁলোকক খ-খংতটো বৃদ্ধি পাই যায় বা তেওঁলোকে ধৰা যিকোনো কাম কৰিলেওঁ তাতে মানে ভালদৰে মন-পুতি কাম কৰিব নোৱাৰে বা মনোযোগ-মনোযোগটো তাতে কমি যায়। আহ, ধৰা, ছাত্ৰ-ছাত্ৰীয়ে হওক বা তোমাৰ, আমি সাধাৰণ মানুহৰ কথাই কৈছো দিয়াচোন। সকলোৰে লগত মানে ক্ষেত্ৰত এইটো কথা, আজিকালি আমি বেছিভাগে দেখা পাই থাকো দিয়া। তেনেদৰে ৰাতি ধৰা, সামাজিক মাধ্যমত কটাই, নহয়তো তোমাৰ এ, কি বুলি কয়, গেম খেলি কটাব, তেনে মই ভাবো তেওঁলোকে ধৰা, এইটো কথাটো ভাবি চোৱাটো উচিত যে, দিন গোটেই দিনটো যিহেতু তেওঁলোকে ব্যস্তৰ মাজত থাকে, ত', ৰাতি হোৱাৰ পিছত ধৰা অঁ, যিমানখিনি সময় তেওঁলোকে পায় আৰাম কৰিবৰ কাৰণে বা টোপনি আহিবৰ কাৰণে, সেইখিনি কমচে কম পৰ্যাপ্ত পৰিমণৰ টোপনি তেওঁলোকে এ মাৰিব লাগে, তেতিয়াহে ধৰা তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰত সেই প্ৰভাৱটো পৰা নপৰে বা শাৰীৰিক স্বাস্থ্যৰ ওপৰতো যিখিনি ধৰা প্ৰভাৱ পৰা দেখা যায় সেইখিনিও তেতিয়া ভাল লাগিব বা বিভিন্ন ৰোগৰ পৰা তেওঁলোকে হাত সাৰি থাকিব পাৰিব। আৰু বিভিন্ন ধৰণৰ তেতিয়া আমি ধৰা তেওঁলোকৰ মনটো বা দেহটো সতেজ হৈ থাকিব নহয় নে!
উমঁ-উমঁ, একদম সুন্দৰ ঠিক কথা কৈছা, গতিকে মানে- এই মানসিক চাপ এই বিষয়টো মানে এক বৰ্তমান সময়ৰ- সমাজৰ এক ডাঙৰ বিষয় হৈ পৰিছে, গতিকে এই ইয়াৰ ওপৰত- সকলোৱে মানে-মানে আমি গুৰুত্ব দিব লাগে এনেকুৱা নহয় যে গুৰুত এ কিনো আমি- খাইও শৰীৰটোৰ বিষয়টোতো আমি গুৰুত্ব দিয়ে আছো সদায় ব্যায়াম কৰি আছো- কিন্তু সেইটো কথা নহয়। তাৰ সমানে-সমানে আমাৰ মানসিক স্বাস্থ্যটোৰ ওপৰতো- মানে গুৰুত্ব দিব লাগে আৰু বিশেষকৈ ছাত্ৰ-ছাত্ৰী সৰু ল'ৰা-ছোৱালী খিনিৰ- কথা মানে ভাবিব লাগে। যে সিহঁতে মানে কিয় এনেকুৱা ধৰণৰ আচৰণ কৰিছে, কিয় খং কৰিছে- মানে এনেই ধৰা সৰু-সুৰা কথাত খং কৰা সেইটো বেলেগ কথা, কিন্তু সদায় যদি সি মানে- ধৰা মন মাৰি থকা নিচিনা স্বভাৱৰ হয় কিয় তাৰ এনেকুৱা হৈছে সেইবোৰৰ- প্ৰতি অকণমান গুৰুত্ব কৰিলেহে মানে মই এইবোৰ এইবিলাকৰ পৰা মানে আমি হাত সাৰি থাকিব পাৰিম এইটো সমস্যাৰ পৰা।
হয়-হয়, একেবাৰে সঁচা কথা দেই। বাৰু আজি তোমাৰ লগত এই বিষয়টোৰ ওপৰত- কথা পাতি যথেষ্টখিনী ভাল লাগিল দেই, ঠিক আছে বাৰু- আন এটা বিষয়ত কথা পাতিম আজিলে সামৰিছো, হয়।